অ কি কৰি আছা?
ছো মই এনেই। তোমাৰ কোৱা?
অ মই এই অনলাইন গেম খেলি আছো।
আত্চ্ছা হয় নেক অ মইও যায় অলপ এটা কথা ক'ব গ'লে মাৰ লগত লুডু খেলি আছিলোঁ। ক'ব গলে হা হা এইটো মানে কি কয় মোবাইলত নহয় মানে আমাৰ এইটো যে কি কয় নহয় নহয় মোবাইলতটো নহয় এইটো কাগজৰ টো মানে আজি বহুত দিন মূৰত মানে ঘৰখন চফা কৰা গ'ল। ঘৰখন চফা কৰা যোৱাতে মানে এখন ওলাই পৰিলে। আগতে খেলিছিলো লাষ্ট ক'ব গ'লে লকডাউনতে খেলি আছিলো দুহেজাৰ
তাকেতো আজিকালি সেইখনতোতো কোনো লুডু নেখেলাই হ'ল। আজিকালি চবেহে মোবাইলতে খেলে মানে অনলাইন যোনটো অ পায়। কালি কোনবা লগ লগ থাগিলেও মানে সেনেকে খেলা হয় দিয়াচোন মই সেইকাৰণে সেনেকে বুলি ভাব বিলোঁ আজিকালি সেইখনতো দেখিবই পোৱা নাযায়। মানে মানুহে নিকিনে আৰু মোবাইলত পায়েই যিহেতু
দোকানত কিনিছিলোঁ।
অ তাকে আগতে এইখন আমিও খেলিছিলো সৰু কিন্তু আজিকালি কোনো নেখেলাই হ'ল আমাৰো এখন আছিলে ক'তবা গ'ল এতিয়া এইবোৰতো নেখেলে কোনো কোনোবাই কিবা খেলিলেও মোবাইলত খেলে ন আজিকালি অ তাকেতো আজিকালি বহুত চেঞ্জ হৈ গৈছে, হম।
ক'ব গ'লে তোমাৰ কি কয় মানে আজিকালি মানে অফলাইন গেম মানে তোমাৰ ক'ব গ'লে এনেকা মানে যোনবিলাক মোবাইল ফোনৰ বাহিৰৰ গেম মানে চবতো মো মোবাইলত আহি গৈছে কিয় অফ গেম আজি কালি। আ আজিকালি চব ফোনতে ব্য্স্ত হৈ থাকে কোনেনোও খেলিব আজিকালি মানে ক'ব গলে মানুহ বিলাকে টান পায় ক'ব গ'লে।
অ সেইটোয়ে আৰু আজিকালি।
খেলি আছিলো আজি ই মূ ইমান দিনৰ মূৰত খেলিছো মানে ক'ব গ'লে মানে সেই আগৰ দিনবিলাক মনত পৰিছে আৰু ক'ব গ'লে। ভাল লাগিছে যে ক'ব পাৰিছো। যে অ কিবা এটা মানে ক'ব গ'লে নিজে মানে দেহাটো চলিছে। মানে খেলতে খেলতে। দেহাতটোও চলে। দেহাটো।
কাৰণ ক মোবাইলত, যিমান যেনেকুৱাকে তুমি সেনেকে খেলিলে তোমাৰ চকুত ইমান মানে একো হেৰি নহয় ন কিন্তু মোবাইলৰ ৰেটো দি চকুত। বহুত তোমাৰ এফে্ক। কৰে দিয়াচোন এতিয়া মইয়ে যেনেকা, আজিকালি লগৰ বোৰ মানে চব অ কাৰো ওচৰত সময়ে নাথাকে যে। আমি যাই কেনে কৰ'বাত বেডমিণ্টন খেলো বা ক্ৰিকেট খেলো বা কিবা খেলো অ বা বহি কেনে লগ একেলগ হৈ কেনে খেলো ইমান সময়ে নাই। ত সেইকাৰণে আৰু আমি মোবাইলতে খেলো দিয়াচোন আজিকালি কিন্তু সেইটো, নে আগতেো খেলিছিলে আগতেো খেলিছিলো বাট আজিকালি সেই। মবাইলটো হোৱাৰ পৰা মানে, আৰু সেয়া মানুহক লগ কৰা বা। সেইবোৰো কমি গৈছে যিহেতু মানে কাৰো ওচৰত সময় নাথাকে আগতে সময় নাথাকিলেও সময় উলিয়াই আহিছিলে মানুহ বোৰে আজি।
আৰু ক'ব গলে এনেকে যেতিয়া মানে, সেইটোয়ে মোবাইলতটো নোৱাৰ। মানে মোবাইলটো হোৱাৰ পিছত কোনো ওলাই নাহে মোবাইত সোমাই থাকে ক। ক'বলে আৰু ক'ব গলে। আগতে কেইজকে এনেকে খেলিবৰ কাৰণে ব বহা যায় ক'ব গ'লে। চব মানে লগ হয়। এ মানে। মাত কথা এটাও থাকি যায়। যে অ আহিবা আমি এইখিনি খিনিত। খিলিম। কিন্তু আজিকালি মানুহৰ। ত' সেইটো নাই ক'ব গ'লে ৰাস্তাত দেখিছে অঁ অঁ এনেকুৱা এনেকা সেইটো মাত দিছে হৈ গ'ল কিন্তু আগতে যেনেকুৱা ক'ব গ'লে তোমাৰ মানে ম। বিলাকে মাত বোুল কৰি কেনে এনেকে খুৱাবলৈ বহিছিলে। বহি কেনে এনেকে কথাবিলাক। পাতিছিলে পা। দি কিনে যে কৈছিলে আমি। খন খেলা খেলিম আহিবা ক'বলে হাঁহি ফূুৰ্তি এটাও হয় যে মাত জোল এটাও হল মিল জোলটোও থাকিলে কথা বতৰাও থাকিলে একো মানে অ খ হিংসাও নাথাকে লিলে যে অ আমি খেলিছো মিলি জুলি আছো এতিয়া আজিকালিৰ কি হৈছে এই সেইটো নামাতেই মোক সিটো নামাতে মই কিয় মাতে আজিকালি এনে এনেকা মোবাইল চাই চাই
আৰু আজিকালি এনেকুৱা হৈছে মানুহ বিলাকে গমেই নাপায় নামাতে আৰু অনলাইন গেম মানে এনেুৱা আজিকালি মানে ক'ব গ'লেও তোমাৰ মানে যিমান ক্ৰিকেট শৰ যিমান মান ফুৰ্তি এটা আজিকালি সেয়া ল'ৰা ছোৱালীবোৰ তোমাৰ পাবজি বা তোমাৰ কি কয় ফ্ৰী ফায়াৰ খেলি থাকে গুলিয়াগুলী গেম সেইবোৰ খেলি থাকে তাতে কথা বাতা পাতি থাকে কোনো চিনি জানি নোপোৱা মানুহৰ লগত সেনেকে হলে কিু মানে কেতিয়াবা মানে বেয়াও দিয়াচোন কেতিয়াবা বেয়া মানুহো লগ পাই যায় তাতে বা সেইটো আৰু এটা কথা অনলাইন গেমটো বহুতানে তোমাৰ বহুত অ এডিকচন হয় মানে মানে তুমি একবাৰ সেইটো ধৰিলে মানে এৰিব নোৱাৰা হৈ যোৱা ন প্ৰায় বাচ্ছ বোৰে আজিকালি সেইকাৰণে মানে সেই গেমটোতে মানে মানে মগ্ন হৈ যায় ক'ব গ'লে অ বহুত মগ্ন হৈ যায় ন যাৰ ফলত মানে কি কয় পঢ়াতটো মন নকৰে বা কিবা নকৰে সেইটো মানে অনলাইন গেমে শ কিন্তু বহুত ক্ষতি কৰে মানে মানুহবোৰৰ সেইখিনিতো বহুত কাৰণ ক অফলাইন গেমে সেইবোৰ ক্ষতি নকৰে ন তোমাৰ মানে যেতিয়া সময় পালা তুমি খেলিলা ফুৰ্তি হাঁহি ফূুৰ্তি কৰিলা তাৰপিছত নাই কিন্তু অনলাই বহুত এডিকচন লগাই দিয়ে তোমাৰ মানে মাঠাটো মানে একদম ঘূৰাই দিয়ে বা এনেকা উম তাকেইতো সেইবোৰ ক্ষেত্ৰদি মানে অনলাইন গেমটো টো বেয়া এনেই এ তুমি কিবা সেনেকাে খেলা নেকি
মই তেনেকে একো নেখেলো ক'ব গ'লে আজি আজিকালি খেলিবলৈ ইমান মানে ইণ্টাৰেষ্ট নাথাকে কাৰণ প্ৰথম প্ৰথম যেতিয়া আহিছিলে তেতিয়া খেলিছিলো বাৰু কাৰণ ক'ব গ'লে এটো ফোনটো আমিও ইউজ কৰো আমিও ব্যৱহাৰ কৰো ফোনৰ মাধ্যমেৰেতো আমি কথা কথা পাতি শিকি আছো ক'ব গ'লে ইয়াতো ব্যৱহাৰটো কৰিব লাগিবই বাৰু যি নকওঁ কিয় খেলিছিলো খেলা ক খেলা নকওঁ ময়ো খেলিছিলো এইবিলাক গেম চেম কিন্তু ক'ব গ'লে এৰা গৈছে আৰু কাৰণ আমি এতিয়া ডাঙৰ হৈ কিনে বুজি পোৱা হলো সেইকাৰণে
তাকে মানে খেলাত একো আপত্তি নাই কিন্তু। ইমান মগ্ন হৈ যাব নালাগে যে নিজকে
আজিকালি ক'ব গলে সৰু বাচ্ছা বিলাকেই মানে বে বেছিভাগ চিকাৰ হৈছে এই বস্তু।
উম অ আৰু মানে ইমান মগ্ন হৈ যায় যে তোমাৰ খাব, ল'ব, পঢ়িব চব পাহৰি যায় মানুহ মাতিব পাহৰি যোৱা হৈছে আজিকালি আৰু সেই মানে মানুহৰ লগত কথা নাপাতি নাপাতি তোমাৰ মানে ল'ৰা ছোৱালীবোৰ এনেকুৱা হৈছে যে কথা কেনেকে পাতিব লাগে ডাঙৰ লগত বা ক'বাত এটা তাৰ মানে মানুহৰ মাজত কেনেকে কথা পাতিব লাগে সেইটো শিকি অ সেইটোয়ে শিকা নিশিকাৰ নিচিনা হৈ গৈছে মানে। শিকিব নোৱাৰা নিচিনা যে কথা পাতিব নোৱাৰা নিচিনা হৈ গৈছে ন প্ৰায় আৰু লগতে মানুহৰ লগত মিলি থাকিব নোৱাৰা হৈ গৈছে মানে নিজৰ সমনীয়া এটা পাই লগ পালো আগতে আমি তেওঁক কেনেকে নিজৰ বন্ধু বনাও মানে মানে কথা চথা কথা পাতি খেলোতে খেলোতে কি কেৱন
বন্ধু বানিচে সেইটো গম পাই। আজিকালি নাই সেইটো কব গলে কথা পাতিব নাজানে আৰু কব গলে মাত বল দিবৰ কাৰণে বা লাজ বা ভয়ত
ভয়তো বেছি হৈ গৈছে অ তাকেতো আৰু আজিকালি মানুহ মানে বাচ্ছাবোৰ প্ৰায় সেনেকুৱা ইট্ৰবাড মানে ইনট্ৰবাৰ্ড মান নিজ সিহঁতে ভাবে নাই আমি ইনট্ৰবাড হয়। ইনট্ৰবাড এক্সট্ৰবাদ বোলা বস্তুটো মই বুজি বুজি নেপাওঁ মানে মানুহ হয় নে সেনেকুৱা বুলি একো নায়েই।
মানুহ হয় মানুহ হয় কেনে মানুহক মাতিব লাগে কিন্তু আজিকালি সেইটো কাৰ হৈছে কাৰণ সিহঁতে নিজৰ মাজত থাকে উম এজন মানুহ যদি এজন মানুহ। নিজৰ মাজত থাকে মাত বুল দিব নোখোজে। তেওঁ তে সেই সাহসটো নাহিব ন। সাহসটো নাহিলে কেনেকে কব পাৰিব এতিয়া সেইটোয়ে কথা। কাৰণ এতিয়া যদি যেতিয়া এতিয়া মানুহে আমাৰ যেতিয়া আছিলে তেতিয়া ফোন মোবাইল ফোন বা মোবাইল ফোন বুলিয়ে নক আক আমি যে বাহিৰত আমি খেলা ধূলা কৰিছিলো কি কয় বাহিৰত মানে অফলাইন গেম বুলি? কওঁ বাৰু আমি বাহিৰত যেতিয়া লগ লাগি কিনে খেলিছিলো চব মিলিকিনে যেতিয়া এইবিলাক অনলাইন গেমতছেতো বহুতে আমি ফূৰ্তি পাইছিলোঁ।
ফূৰ্তি পাইছিলো তাকে
ছিলো দিনটো ক'ব গ'লে খেলিছিলো খেলি মেলি কেনে এটা ক'ব গ'লে মানে নিজৰ এক্সাৰচাইজ টাইপ হৈছিলে তাৰ পিছত আমি চব খানা পিনাও ভালকে খাইছিলো খানা পিনাও ভালকে খাইছিলো আহি কেনে ভোক লাগিছিলে পানীও খাইছিলো ভালকে এতিয়া কব গ'লে মানুহ এতিয়া ল'ৰা ছোৱালী মোবাইলত অনলাইন গেম খেলি খেলি খেলি খেলি না ভোক লাগে না পানী পিয়া লাগে না কি লাগে এতিয়া আমি খেলিছিলো যেতিয়া আমাৰ পানী পিয়াও লাগিছিল ভোকো লাগিছিল আও আমাৰ পানীৰ মাত্ৰাও খোৱা মাত্ৰাও ঠিক আছিল ভাত খোৱা মাত্ৰাও ঠিক আছিল চব ঠিক আছিল আমাৰ না বেমাৰ হৈছিল না কিবা হৈছে হৈছিলে যদিও হৈছিলে যদিও অলপ অলপ জ্বৰ হৈছিলে তাকো ঠিক হৈ যায় অ সেই নৰ্মেল আৰু অ কি কয় কি কয় বৰষুণৰ ভিজু কিবাত ফিছো এইটো আৰু সেনেকুৱা হৈছে কিন্তু আমাৰ দেহাটো কি কয় খালি আছে আমাৰ ইমান সেহে কৈছিলে এই কিন্তু এয়া অনলাইন গেম ক'ব গ'লে মাথাৰ কাম কৰে চকুত কি কয়? কি কৰে তোমাৰ মাথাটো ক'ব গ'লে একো মানে খানা পিনা ক্ষেত্ৰত। ক্ষতি কৰে না তুমি কি কয় নিজৰ যোনটো ডেইলি পানী খাব লাগে সেইখিনিও কি কয় কি কয় মানে ফুলফিল নহয় সেইকাৰণে সেই সেইটোৱে আৰু
সেইটোয়ে আৰু লগতে মানে কেনেকে মানুহ লগত কথা পাতিব লাগে সেইবোৰোতো নিহিক - কাই ন মানুহ মানে আজিকালি কি হৈছে বাচ্ছাবোৰে মানুহ লগত। কেনেকে কথা পাতিব লাগে কেনেকে কি কৰিব লাগে, অ সেইবোৰতো মানে মাক দেউতাকো শিকাব লাগে আৰু লগতে কি হৈছে কোনোবা যদি তোমাৰ ধৰা আলু। আহিলে এতিয়া মানে মাক দেউতাকে খুচি থাকিব লাগে যো মাত। দে মাত দে মানে সেইখিনি আমি হলে আগতে আলধাৰি আহিলে যাই কেনে বহু কথা পাতো আজিকালি মানে বাচ্ছাবোৰে এইটো কৰিবই নোৱাৰা হৈছে।
আজিকালি সেইটো নোহোৱা হৈ গৈছে কাৰণ মানে ক'ব গ'লে আজিকালি চবে এই ফোনতে ব্যস্ত অনলাইন গেম। খেলি খেলি খেলি খেলি, কব গলে গমেই নাপায় কোনোবা আহিছে নেকি ঘৰত কোনোবা হাই নাই ঘৰত একো গমেই নোপোৱা হৈছে। সেইকাৰণে কোনো গমেই নাপায়। আহিছেনে অহা নাই এক। মানে ক'ব গ'লে কোনো গমেই নাপায় আগতে আমি যদি। পঢ়ি থাকিছিলোঁঢ়ি থকা হ'লেও কোব আহিছে যদি আমি কাণ পাতি শুনিছিলোঁ। অ অ আহিছে আহ। কিনে মাত দি আহোঁ।
উম উম।
দিহি কিনে তাৰপিছত খবৰ খেতিও লৈছিলে। ক'ব গলে এনেকে সেনেকে খেলা ধলাও কৰিছিলো চব কৰিছিলো আমি এতিয়া ল'ৰা ছোৱালী। কি হৈছে খেলা ধূলাটো ক্ষতি কৰে, মানুহৰ লগত মানে কি কয় যোনটো মানে ছ'চিয়েল আণ্ডাৰষ্টেণ্ডিং সেইটোও নাইয়। নাই হৈ গৈছে, নাইকিয়া হৈ গৈছে চচাইটিত কেনেকে কথা বতৰা। পাতিব লাগে সেইটোজিকে নাইকিয়া হৈ গৈছে। অনলাইন গেম বিলাকে বহুত মানে ক। ছে আমাৰ সময়ত যোনবিলাক অফলাইন গেম। খেলিছিলোঁ আমি। মানে দৌৰা টুকুৰা কৰি কিনে যিবিলাক খেলা খেলিছিলোঁ সেইবিলাক সেইবিলাকে ভাল আছিল দুখ পাইছিলোঁ কিন্তু মানে, আমাৰ ক'ব গ'লে। অ শৰীৰটো ভালে আছিলে। এতিয়া শৰীৰো বেয়া। মানুহৰ লগত যোনবিলাক কি কয় ছ'চিয়েল কি কয়, যোনবিলাক মানে।
চচিয়েল ইণ্টাৰেকন স্কিল থাকে ন সেইখিনি আৰু মানে কথা বাতৰা কেনেকে পাতিব লাগে সেইখিনিও বেয়া। চলিব লাগে নিজকে কেনেকে এডজাষ্ট কৰিব লাগে কেনেকে মিলিব লাগে মানুহৰ লগত, তাক আৰু আজিকালি নতুন মানে বান। বন্ধু বান্ধৱীও বনাব নোৱাৰা হৈছে ল'ৰা ছোৱালী বোৰে সেইটোও এটা বহুত। ডাঙৰ হেৰি হৈ গৈছে।
ভাল বন্ধু কেনেকুৱা বেয়া বন্ধু কেনেকুৱা, সেইটোও চাব ন নাই। ইকীয়া হৈ গৈছে কাৰণ আমি যেতিয়া খেলিছিলঁ আমি গম পাইছিলোঁ। আপোন কেনেকুৱা হয়। আমি ধৰিব পাৰিছিলো মানুহ, এতিয়া সেইটোৱে ধৰিব নাই নোৱাৰা হৈ গৈছে আৰু উম সেইটোৱে আৰু। উম দিয়া ঠিক আছে দিয়া হ'ব দিয়া উ।